হেল্ল'। হয় নমস্কাৰ, হয় নমস্কাৰ, হয় নমস্কাৰ জনালোঁ।
হয়। অহ, এই মানে আপুনি যদি ব্যস্ত নাই অহ, আপোনাৰ পৰা অকণমান সময় বিচাৰিছিলোঁ। অহ, আপুনি দিব পাৰিবনে অকণমান সময়।
হয়, হয়, নিশ্চয় পাৰিম। অহ, কি জানিব বিচাৰিছে কলেই হ'ল হয়।
তোমাৰ লগত অকমান এনেই আলোচনা কৰিব বিচাৰোঁ মানে আমাৰ গাঁৱৰ পৰিৱেশ বা গাঁৱলীয়া জীৱন আৰু চহৰীয়া অহ, জীৱনৰ বিষয়ে আপুনি ক'বলৈ ইচ্ছুক হয়নে?
হয়, হয়, হয়, হয়। নিশ্চয় আপুনি এ জনাব পাৰি, মই জনাব পাৰিলে মই নিশ্চয় সুখী হ'ম।
হয়, হয়, উম আপোনাৰ অহ, পৰা মই এইটোয়ে জানিব বিচাৰো যে গাঁৱলীয়া জীৱন কেনে ধৰণৰ হয়, মানে আপুনি কেনেধৰণে ভাবে গা-গাঁৱলীয়া জীৱন কেনেকুৱা বা চহৰীয়া জীৱন কেনে কেনেকোৱা হয়, অকনমান তাৰ বিষয়ে আপুনি জনাই দিবচোন মোক।
হয়-হয়-হ, হয়-হয়, নিশ্চয়-নিশ্চয়। অহ, মই যিহেতু আমি অহ, বেছিভাগ মানুহে বা মইয়ো বৰ্তমান গাঁৱতে আছো, গতিকে মই অহ, গাঁৱৰ যিটো পৰিৱেশ। বা গাঁৱৰ, যি সজীৱ পৰিৱেশেই হওঁক বা গাঁৱৰ বোকা-পানী অহ, ব বোকা পানী এইখিনি খুবেই মনোমোহা হয়, বা গাঁৱত মই থাকি খুবেই ভাল পাওঁ, কাৰণ গাঁৱত পৰিৱেশ অহ, টো খুবেই ভাল। চহৰ নগৰতকৈ, হয় সেইবাবে মই গাঁৱত থাকিয়ে ভাল পাওঁ, বাকী আৰু চহৰত থকা মানুহবিলাকো তাৰো সুবিধা অসুবিধা আছে। সেইবাবে চহৰত থাকিও বহুতে ভাল পায়। বা আমিও অহ, ধৰি লওঁক কেতিয়াবা কাচিটোৰ কাৰণে গ'লে বা যেতিয়া আমি অহ, অস্থায়ী হিচাপে চহৰলৈ ফুৰিবলৈ
ফুৰিবলৈ যাওঁ নিশ্চয় আমাৰ ভাল, লাগে হয়-হয়। অহ, আপুনি কৈছে যে চহৰীয়া জীৱন ভাল লাগে, হয় নিশ্চয় কাৰণ এনেকুৱা মানুহ আছে ন' যিবোৰ মানে চহৰত এ থাকিবলৈ তেওঁলোকে গুচি যায় গাঁৱৰ পৰা গুচি যায়, এ তেওঁলোকে নিশ্চয় চহৰত থাকি ভাল পায়। এ চহৰত থাকি ভাল পোৱা যিটো মানে উম, কি কাৰণে ভাল পায় বা কে কি কেনেকুৱা সুবিধা হয় চহৰত থাকিলে অকনমান মোক জনাই দিবচোন, জনাই দিলে ভাল লাগিব।
হয়, হয়, হয়, নিশ্চয়। মই জনাব চেষ্টা কৰিম আপোনাক। আচলতে চহৰত তে অহ, আমাৰ যিখিনি মানুহ এতিয়া চহৰতে আছে সেইখিনি অহ, তেখেতসকলে আগতে গাঁৱৰ পৰাই গজোৱা মানুহ। মানে কি গাঁৱত কি তেখেতসকলে হয়তো বা কৰ্ম-কৰ্ম সংস্থান বিচাৰি গৈছে, বা যিবিলাক সুবিধা, যিটো আমাৰ গাঁৱত অহ, গাঁৱতকৈ চহৰত সুবিধাবিলাক বেছি। ধৰি লওঁক, চিকিৎসাৰ সুবিধাই হওঁক বা সু-স্কুলীয়া শিক্ষাৰ কাৰণেই হওঁক। বা বেলেগ অন্যান্য বিভাগবিলাকৰ বিষয়ে হওঁক, মানে গা-গাঁৱতকৈ চহৰত আমি বেছি সুবিধা লাভ কৰোঁ।
হয়।
সেইবাবে বহুতে কি কৰে গাঁৱত অহ, বাস কৰাৰ পৰিৱৰ্তে চহৰলৈ গুচি যায়। আৰু যেতিয়া সেই চহৰলৈ যায়, তেতিয়াই তেখেতসকলৰ জীৱন ধাৰণবিলাক উন্নত মানৰ হৈ যায়। মানে তেখেতসকলে, কৰ্মব্যস্ততাত নিজকে ব্যস্ত কৰি ৰখায়। বা সিহঁতৰ যিখিনি দৈনন্দিন জীৱনৰ, জীৱনতটো সেইটো লাখ বিলাসতা বাঢ়ি যায় তেওঁলোকৰ। বা তেওঁলোকৰ যিখিনি গাঁৱত থাকি যিখিনি টকা উপাৰ্জন কৰে। খেতি কৰিয়ে হওক বা
এ, সেই টকাৰে তেওঁলোকৰ মানে অভাৱ খিনি পূৰণ নহয়।
অভাৱ অনাতন পুৰাণ হয়, হয় সেইকাৰণে বহুতে বহুতে ভাবে কি ক, চহৰৰ জীৱনটো বাছনি কৰিলে হয়, নিশ্চয় ভালো চহৰীয়া জীৱনটো খুবেই ভাল লগা।
ভাল বুলিয়ে ভাবো, এ মই ইয়াত আপোনাৰ পৰা এটা কথা জানিব পাৰিম, আ চহৰীয়া আমি ধৰি লওক গাঁৱত বিশেষকৈ আ, গাঁৱৰ যিবিলাক সৰু-সৰু ল'ৰা ছোৱালী বা আমি ইমান কে কি হয় আমি মানে ককা আইতা বা আমাৰ বেছি বং শগত পুৰণা মানুহবোৰৰ লগত লগ পাওঁ। অ, বা আমি এ-এনেকুৱা হওক ককা আইতাৰ সাধু শুনি টোপনি যোৱা বা তেনেকুৱা চহৰৰ ল'ৰা ছোৱালী বিলাক সেই সেইখিনি ক্ষেত্ৰত অকনমান এ, দূৰত থাকিব লগা হয়। তাৰ ফলত তেওঁলোকৰ আচাৰ ব্য্য়ৱহাৰ বা কিছুমান কিবা সলনি হব পাৰে নেকি স ল'ৰা ছোৱালী বিলাক সন্মান ঘৰুৱা পৰিৱেশৰ পৰা দূৰত থাকি আহ সম্পৰ্কবোৰ তেওঁলোকে বুজি পাৰ ন মই তাৰ বিষয়ে অকনমান জানিব বিচাৰো
নিশ্চয় মই আপোনাক আহ জনাব পাৰিলে সুখী হ'ম যে মই এইটোয়ে ক'ব বিচাৰো যে এ যিজন যিসকল ব্যক্তিৰ ল'ৰা ছোৱালীক চহৰত বাস কৰে তেওঁলোকৰ যিহেতু আহ তেওঁলোকে ব্যস্ততাৰ মাজতে যিবিলাক সিহঁতৰ অভিভাৱক অভিভাৱকেই হওক বা বিশেষকে চহৰৰ মানুহ বিিলাকৰ যিকেইো পৰিয়াল পৰিয়ালটো খুবেই সীমিত হয় কাৰণ তেওঁলোকৰ অ বিভিন্ন ধৰণৰ খৰচেৰে যিহেতু আগোৰা জীৱন হয় তেখেতসকলৰ হয়তোব কিছুমানে এ নিজাকৈ ঘৰ বনাব নোৱাৰে
হয়
ভাড়া ৰুমত থাকি যায় আৰু সেই ভাড়া ৰুমত থাকিলে হয়তোবা তেখেতসকলক খৰচ কমাবৰ কাৰণে সিহঁতৰ আহ যিখিনি অভিভাৱক হয়তোবা বৃদ্ধ মাক দেউতাকেই হওক সেইবিলাক সকলো গাঁৱত ৰৈ যায় গাঁৱত ৰৈ যোৱাৰ ফলত কি হয় তেখেতসকল আহ হয়তোবা স্বামী স্ত্ৰীয়ে যদি কামত ব্যস্ত হৈ যায় তেয়া তেতিয়া সকলে তেতিয়াাহ'লে সিহঁতৰ লৰা ছোৱালীয়েে হয় হয় তেওঁ এনেকুৱা অনুভৱ কৰে যে মানে কি আমি গাঁৱত যেনেকে খেলা ধূলা কৰো বা ৰাতিপুৱাই উঠি আমি চৰাই চিৰিকটিৰ মান শুনিবলৈ পাওঁ গৰু ছাগলী আমি চৰাবলৈ যাওঁ বা আমাৰ যিখিনি আহ খেলা ধূলাৰ বা যিখিনি গাঁৱলীয়া আমাৰ আহ পৰিৱেশ সেই পৰিৱেশটোৰ পৰাই তেখেতসকলে সম্পূৰ্ণ দূৰত থাকিব লগা হয় যাৰ ফলত তেখেতসকলৰ
অকনমান হয় মগজু বিকাা হয় যদিও সম্পৰ্ক বিলাক তেওঁলোকৰ কাৰণে অনন মান
অকনমান ভিন্ন হয় বা আচাৰ ব্য্ৱহাৰ গাঁৱৰ মানুহখিনি হয় গাঁৱৰ মানুহখিনি খুবেই দয়ালু আহ দয়ালু হয় অ মৰমীয়াল হয় বা আদৰ সাদৰো গাঁৱৰ গাঁৱলীয়া মানুহ থাকি যায়
বেছিকৈ থাকে ন
অ বেছিকৈ থাকে খুবেই বেছিকৈ থাকে আৰু গাঁৱৰ গাঁৱৰ মানুহে ভালে পায় চহৰৰ মানুহ যেতিয়া গাঁৱত আহে খুবেই ভাল পায় মানে তেখেতসকলে ভাবে কি কেনেকুৱা জীৱন যাপন কৰি আছে লাখ বিলাসতাৰ জীৱন চলাই আছে গতিকে সেইটোোক খুবেই গুৰুত্বপূৰ্ণ বুলি আমাৰ গাঁৱলীয়া মানুহ বিলাকে আমি ভাবো কিন্তু আচলতে আহ সিহঁতৰ আৰু চহৰীয়া মানুহ আৰু, গৱলীয়া মানুহৰ সিহঁতও বিচাৰে কি আমিও প্ৰতি এটা গাঁৱলীয়া জীৱন যাপন কৰিব পাৰোঁ
হয়, মুক্ত মানে বতাহ, মুক্ত অ', হয় বোকা পানীৰে খেল ধেমালি হয় তো ভাল লাগে কেতিয়াবা কিছুমান সময়ত, অ', বা সজি শাক পাচলি যিটো আমি গাঁৱত বা সেইটো আমি চহৰত
হয়, হয়, হয়, হয়, নিশ্চয়
হয়, আৰু এটা মই আৰু আপোনাক আহ কথা সুধিব বিচাৰো যে আহ চহৰত যিসকল লোক থাকে তেওঁলোকে গাঁৱৰ গাঁৱৰ পৰিৱেশৰ অ', লগত কিবা সম্পৰ্ক আছে নে তেওঁলোকৰ গাঁৱৰ আৰু চহৰৰ মানে, যি তটা উৎপট সম্পৰ্ক যিবোৰাক মানে গাঁওখন নহৰে চহৰখনৰ মানুহ চলিব ন, তেনেকুৱা এটা কথা আছে যিহেতু আপুনি তাৰ বিষয়ে অকনমান মোক
হয়, হয়। হয়, নিশ্চয় মই আপোনাক আপুনি যিটো জানিব বিচাৰিছে তাৰে ওপৰত মই জনাব চেষ্টা কৰিম, যদিহে মোৰ মানে, মোৰ বুজনিত এ যদি অকনমান আহ ভুল হয়, তেতিয়াাহলে বা অকনমান সীমিত হয় তেতিয়াাহলে আপুনি আপোনাৰ পৰা মই জানিব বিচাৰিম, বিশেষকে মই জানো গাঁৱৰ যিখিনি আমাৰ বোকা পানী, বা পৰিষ্কাৰ পৰি্ছন্নতা বা গাঁৱৰ যিটো আমাৰ ফল-মূল বা নদ নদী বা সেউজীয়া পৰিৱেশ বা গাঁৱৰ যি এ ধূলি মালিৰ মাজত আমি খেলা ধূলা কৰো বা প্ৰদূষণমুক্ত এখন যিখন গাঁৱত, বাস কৰোঁ সেই গাঁওখন আহ খুবেই ভাল লগা হয়, আৰু তেখেতসকলৰ চহৰৰ মানুহখিনিও সেইটোৱে বিচাৰে যে, তেখেতসকলে স তেনেকুৱা এটা পৰিৱেশত অ জীয়াই থকাাতো তেখেতসকলেও বিচাৰে
হয়, মানে মই আৰু এইটোও জানিব বিচাৰিছিলো যে ধৰি লওক এ গগাঁৱৰ আৰু চহৰৰ যিটো সম্পৰ্ক বুলি ক'ব গৈছিলো, মই যে মানে আমি ধৰি লওক, গাঁৱৰ মানুহখিনিয়ে খেতি নকৰিলে ধৰি লওক চহৰৰ মানুহখিনিয়ে হয়তো এ খাবলৈ নোপাব, অ', হয় হয় এ তেনেকুৱা সম্পৰ্কটোৰ কথা মই কব বিচাৰো
হয়, হয়, নিশ্চয়, নিশ্চয়, মই জনাব পালে সুখী হম আপোনাক অ', মই এইটোয়ে ক'ব বিচাৰো যে, গাঁৱৰ যদিহে আমি গাঁৱৰ পৰা বা গাঁৱৰ মানুহখিনিয়ে খেতি বাতি নকৰো, বা আমিও যদি চহৰলৈ ধাৱমান হওঁ তেতিয়াাহলে কি হব আমাৰ নিশ্চয় এ যিখিনি শস্য বা যিখিনি শস্য আমি উৎপাদন কৰো, সেই শস্য কিছু অংশ আমি চহৰলৈ পঠাই দিও
হয়,
আৰু যিটোৰ কাৰণে, আমাৰ চহৰত থকা যিখিনি মানুহে তেখেতসকলে উপভোগ কৰিব পাৰে যদি আমি ধানৰ ক্ষেত্ৰতে চাওঁ, ধান আমাৰ যিটো প্ৰধান খাদ্য আমি ভাত, ভাতকে প্ৰধান খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ সেইটো যদি আমি খেতি বাতি যদি হয়, তেতিয়াাহলে চহৰৰ মানুহে অ', খাবলৈ নাপায় বা বেলেগ ৰাজ্যৰ পৰাও যদি আমদানি কৰে তেতিয়াহ'লে তেখেত সকলে অধিক মুল্য হেৰি আ সৱজি হওক বা চাউল খিনি কিনি খাবলৈ তেখেতসকল বাধ্য হ'ব যাৰ ফলত বিভিন্ন ধৰণৰ অসুবিধা হব সেইবাবে আমি ভাবো কি, আমি গাঁৱত থাকি আমাৰ যিখিনি কাম আমি কৰি যোৱাটো এ ভাল বুলি ভাবো, আৰু তেখেতসকলে চহৰীয়া জীৱন-যাপন খিনি যিখিনি কৰ্ম কৰি আছে, তেখেতসকলে কৰি যোৱাটো উচিত বুলি মই ভাবো
হয়, তাৰ উপৰিও ধৰি লওক আমাৰো কিছুমান গাঁৱৰ মানুহ চহৰৰ চহৰ নাথাকিলে, চহৰৰ উন্নত চিকিৎসা নাথাকিলে গাঁৱৰ কিছুমান মানে সমস্যা হব, ধৰি লওক আমাৰ যিিকোনো এটা এ আমাৰ এ গাঁৱৰ মানুহৰ বেমাৰে হল, বা কিবা হল, তেতিয়া আমাৰ গাঁৱত তেনেকুৱা উন্নত মানে এ চিকিৎসা ব্যয়ৱস্থা নাই যিটো আমি চহৰলৈ যাব লগা হয় গতিকে গাঁৱৰ চহৰৰ মাজত এটা ধ অতঃপ্ৰত সম্পৰ্ক আছে বুলিয়ে ভাবো মই আছে আছে কাৰণ গাঁও নহলে চহৰ নচলে নহলে গাঁও অঞ্চলে অ হয় এ তাৰ উপৰিও মানে প্ৰদূৰষণৰ কথা কবলৈ গ'লে মানে কি আপুনি প্ৰদূষণ
হয়
গাঁৱত নে চহৰত বেছিকৈ হয় বুলি অনুভৱ কৰে তাৰ বিষয়ে আপুনি কি ক'ব
হয় নিশ্চয় মই বিশেষকে প্ৰদূৰণ বুলি কলে আমি প্ৰদূৰণটো আমি চহৰ অঞ্চলত বেছিকৈ দেখিবলৈ পাওঁ এ যেতিয়া আমাৰ আহ চহৰ অঞ্চলত আমি যেতিয়া যাওঁ তাৰে টো ৰাস্তাৰ ওচৰে পাছৰে যেতিয়া আমি খোজ কঢ়িব খোজ কঢ়ি ফুৰো তেতিয়া বিভিন্ন ধৰণৰ গেল গেলাপ দুৰ্গন্ধই আমাক এ কি কৰে থাকিব নোৱাৰা কৰে আৰু যি গ বিশ ন যি যিহেতু চহৰ আৰু হয় কল কাৰখানা বহুত গাড়ী মটৰ বহুত যাৰ ফলত অ শব্দ প্ৰদূ্ষন হ'ব পানী প্ৰদূৰষণ হয় কাৰণ কল কাৰখানাৰ পৰা ওলোৱা যিবোৰ অ যিবিলাক আৱৰ্জনা সেইবিলাক আমাৰ পানীত পৰে আৰু ধঢহা ওলাই হয় কঠিন মানে কি আমি
কিন্তু প চহৰত আহ প্ৰদূষণতটো বেছি হবই কিন্তু আমি অ হয় কিন্তু এই গাঁৱৰ যি সেউজীয়া মানে গছ গছনি আহ পৰিৱেশে মানে কি আমাৰ প্ৰাকৃতিক ভাৰসাম্্য টো বজাই ৰাখি আছে য'ত মানে চ বজাই ৰাখে এ হয় ভাল লাগিল আপোনাৰ লগত এ গাঁৱত পৰিৱেশৰ বিষয় হয় ইমানকৈ জানি উ ভালেই লাগিল উ আকৌ কিবা আৰু আপুনি গাঁৱৰ আৰু চহৰৰ বিষয়ে কিবা ক'ব বিচাৰিব নেকি মোক
হয় এইটোয়ে মই কব বিচাৰো যে আমাৰ অ যিহেতু আমি উন্নতি কৰিবই লাগিব বা উন্নয়ন উন্নয়নৰ পিনে আমি গতি কৰি থাকিবই লাগিব গতিকে আমি আহ চহৰখননকো তেনেদৰে বজাই ৰাখিব লাগিব যাতে াতে উন্নয়নৰ জৰিয়তে প্ৰদূষণ মুুক্ত হৈ থাকক বা তাৰে যিখিনি সহায় সুবিধা সেইখিনি আমাৰ গাঁও অঞ্চললৈো ধাৱমান হওক আৰু লগতে আহ আমি যিখিনি শস্ই হওক বা গাঁৱৰ পৰা যিখিনি বৰঙণি চহৰলৈ জগাব পাৰো সেইখিনি পৰ্যাপ্ত পৰিম মানে কৰি যোৱাটোোৱে মই বিচাৰো
হয় হয় খুবেই ভাল লাগিল আপোনাৰ লগত কথা পাতি আহ ধন্যবাদ আপুনি ইমান খিনি কথা মোক জনোৱাৰ বাবে ধন্যবাদ হয়ন্যবাদ